কোৱা।
অহ কি কৰি আছা?
এ এনে আছিলো ৰবা। তুমি?
ময়ো এনে আছো ৰবা, বহি আছোঁ ৰবা।
অ', পিছে কালি তোমাৰ ষ্টেটাচত কিছুমান ফটো দেখিলো হে বহুত মানুহ ডাঙৰ-ডাঙৰ মন্দিৰ সমুদ্ৰও দেখা পালো। ক'ত গৈছিলা অ' তুমি?
মই তোমাৰ সিহঁত গৈছিলো ৰবা মানে এই পুৰীত গৈছিলো, পুুৰী জগন্নাথ পুুৰী। আগতে কেইদিনমান আগতে যাই আহিলো।
বাপৰে বাপ ফুৰি আহিলাও নেকি? মোৰো বহুত ইচ্ছা আছিলে যোৱাৰ পিছে কেনেকুৱা লাগিল ভ্ৰমণটো?
এই বহুত ভাল লাগিলে নকবা আৰু মানে মানে ক'বলৈ মানে ভাষা নাই আৰু ক'বলৈ গ'লে তোমাৰ আৰু সঁচা কথা ক'লে তোমাৰ বহুত ভাল লাগিলে আৰু মানে জগন্নাথ যিটো মন্দিৰ ন ইয়াৰে বিষয় মানে বহুত আগতে বহুত শুনিছিলো কিন্তু যেতিয়া নিজে গৈ মানে যেতিয়া দেখাৰ যেতিয়া অভিজ্ঞতা তাত হ'ল ন মানে একেবাৰে বেলেগ আৰু মানে তোমাৰ। যেতিয়া তুমি মন্দিৰৰ যিটো ওচৰ পোৱাৰ লগে লগে যিটো মানে বিশেষ এটা মানে পৰিৱেশ সেই পৰিৱেশটো মানে তুমি অনুভৱ কৰিলে মানে বহুতে মানে ভাল লাগিব আৰু।
অ পিছে তুমি গ'লা কেনেকে তালেকে?
মই তোমাৰ ট্ৰেইনত ট্ৰেইনতে গৈছিলো। ট্ৰেইনেৰে মানে যাত্ৰাটো অলপ মানে দীঘলযাহে আছিলতো সেইকাৰণে মই মোৰ বন্ধুৰ লগত মানে দুজনমানান বন্ধুৰ লগত ট্ৰেইনেৰে গৈছিলো আৰু মানে কথা বতৰা পাতি সেনেকে সময়তটো কটাইছিলো আৰু সেনেকে গুচি গৈছিলো আৰু।
বাৰু। এনেও বন্ধুৰ লগত গলে তোমাৰ যাত্ৰা যিয়ে যৰে যাত্ৰা সৰুৱ হওক বা ডাঙৰে হওক ভ্ৰমণ কৰি ভালে লাগে দিয়াচোন কথা-বতৰা পাতি। বাকী পুৰী পোৱাৰ পিছত প্ৰথমে কি কৰিলা তোমালোকে?
ত' প্ৰথমতে মই তোমাৰ হোটেলত গৈ মানে অলপ জিৰণি লৈছিলোঁ হা, অ' তাৰপিছত তোমাৰ যেতিয়া সন্ধিয়া হ'ল, সন্ধিয়া হোৱাৰ লগে লগে মই সমুদ্ৰৰ মানে সমুদ্ৰৰ যিটো সাগৰৰ পাৰ আছে তাৰে ওলাই গ'লো অলপ মানে তাৰে যিটো সমুদ্ৰৰ বতাহ সেই বতাহ মানে খালো আৰু মানে সেই যিটো বতাহ ন সমুদ্ৰৰ, মানে যিটো সাগৰৰ মানে বিশেষে মানে ধুনীয়া আৰু তাৰ আৰু বহুত দিন পিছত মানে সমুদ্ৰৰ ওচৰলৈ গৈছিলো না আৰু দেখি কিনে বৰ ভাল লাগিছিল আৰু মানে সময়খিনি হওক তাৰপিছত মানে সূৰ্য অস্ত হৈছিল, উফ! নক'বা আৰু মানে কি ধুনীয়া পৰিৱেশ।
মানে তুমি সমুদ্ৰৰ কাষত বহুখিনি সময় কটাইছা আৰু অকলে-অকলে নে কি কোৱা নে বন্ধুৰ লগত?
ক'বলৈ গ'লে আহ তাতে বন্ধুৰ বন্ধুৰ লগতে ওলাই গৈছিলো মানে, মানে অ', অকলে অকলেও অকলে মানেতো এনেকে যাব নোৱাৰ, একেলগে গৈছোঁতো বন্ধুৰ লগত, ত' আমি বন্ধুকেইজননে একেলগে ওলাই গৈছোঁ ত' সেনেকৈ আৰু নদীৰ পাৰত সাগৰৰ পাৰত আৰু আমি পুৰা বহি লৈছো আৰু পুৰা সেই সূৰ্য অস্ত যোৱা মানে সময়খিনি চাই আছিলো আৰু মানে ইমানে ভাল লাগিছে চাই, ইমানে ভাল লাগিছে কব নোৱাৰো আৰু তোমাক তাতে আমি প্ৰায় দুঘন্টা মানে অহ তাতেই আছিলো আৰু কবলৈ গ'লে
যোৱাৰ পিছে তোমালোক ধৰা হা, জগন্নাথ মন্দিৰলৈ কেতিয়া গ'লা তোমালোকে, ফটো যে উঠিলা ইমান বা পূজা- চুজা কৰিবলৈ কেতিয়া গ'লা?
আমি তাৰে যাই পোৱাৰ পিছদিনা পুৱাই গ'লোঁ তালৈ। তাৰপিছত আমি মানে সকলোৱে কৈছিল যে সোনকালে গ'লে বোলে ভাল আৰু মানুহৰ ভীৰটো কম পোৱা যায় আৰু তোমাৰ মানে অলপ সোনকালে নিজৰ যিটো পূজা যিটো কৰিব নিজৰ খোজা সেই পূজাটো সোনকালে কৰিব পাৰি আৰু সেইকাৰণে আমি পুৱা উঠিয়ে গৈছিলোঁ আৰু।
অ', বাৰু বেছি ভিৰ আছিল নেকি তাতে?
অ পুৱাৰ ভাগত একদম পুৱাৰ ভাগত অলপ কম আছিল, কিন্তু যেতিয়া সময় পাৰ হৈছিল ন, তেতিয়া মানে মাহৰ মানুহৰ ভিৰ ইমানেই আছিল-ইমানেই আছিল মানে ক'ব নোৱাৰো আৰু, মানে যথেষ্ট আছিল আৰু মানে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আহে তো মানুহবিলাক আৰু কিন্তু সেই ভিৰৰ মাজতো মানে সকলোৱে মানে মুখত এটা মানে ভক্তিৰ টো আপোনাৰ ভোগ আৰু ভক্তিৰ ভোগ সেইটো ভক্তিৰ ভোগ আনন্দ, সেইটো সকলৰে মুখতে দেখা পোৱা গৈছিল।
সেইটোতো হয় দিয়াচোন। বাৰু মন্দিৰটো তুমি এনে প্ৰথম দেখাতে কেনেকুৱা লাগিল, এনে প্ৰথম অনুভৱ?
সঁচাকয়ে ক'ম নে তোমাক?
সঁচাকে কোৱা আৰু মিছাকে কবা নেকি আকৌ মন্দিৰৰ কথা? কোৱা সঁচাকে ক
মই যেতিয়া মন্দিৰ টো চাই আছিলো ন, সেই মন্দিৰটো কেৱল মই চায়ে থাকিলো মানে যাই কিনে জানা নে? মানে যিটো তুমি ফটোত যিমান ডাঙৰ দেখা ন, তাতকে বাস্তৱতকৈ অধিক বিশাল হয় আৰু বহুত গভীৰ লাগে আৰু তুমি জানাই তাৰে বিশেষত্ব কি আছে তুমি জানা চাগে এইটো বিশেষত্ব, নাজানিলে কৈ দিম বাৰু। এনে কোৱাচোন গেছ কৰা কি বিশেষত্ব তাৰে এইটো, মানে তাৰে এটা বিশেষত্ব আছে নহয় মন্দিৰটোৰ এটা?
মই ভাবা মতে এতিয়া তুমি কোনটো বিশেষত্বৰ পৰা কথা কৈছা। মইতো এনে জানো যে ধৰা, এই মন্দিৰত ধৰা যোনটো আমাৰ জগন্নাথ মন্দিৰ আৰু জগন্নাথ মন্দিৰৰ যিখন এখন পতকা থাকে নহয় ওপৰত,
অঁ সেইটোৰে
অ', সেইখন হা মানে যি যিটো ফালে বতাহ বয়, তাৰে মানে বিপৰীত ফালে সেই পতাকাখন মুখ কৰি থাকে ন?
ঠিক কৈছা তুমি-তুমি মানে জানা মানে অলপ চলপ কিছু হলেও এইটো কথা।
অ বাৰু পিছে তোমাৰ ভিতৰত সোমাই কেনেকুৱা লাগিল মন্দিৰটোৰ?
ক'বলৈ গ'লে তোমাৰ একদম মানে শান্ত অনুভৱ আৰু মানে -মানে ঘন্টাৰ যিটো শব্দ ন? সেই শব্দটো যিবিলাক ভকত আছে সেই ভকতবলাকৰ প্ৰাৰ্থনা আৰু মানে সমগ্ৰ যিটো পৰিৱেশ আছে সেই পৰিৱেশটো মিলি মানে তটা মনবোৰ মানে একেবাৰে শান্ত কৰি তোলে আৰু।
পিছে মন্দিৰৰ যিটো ইতিহাস তাৰে বিষয়ে কিবা জানিবলৈ পাম পালা নাই তোমালোকে যাই তাতে?
মন্দিৰৰ ইতিহাসৰ বিষয়ে অলপ চলপ কিছুটো জানিব পাৰিলো হ'লেও, মানে আমাক যিজন গাইড আছিল সেই গাইডজনে আৰু বহুত কথা কৈছিল আৰু মানে বহুত কথা মানে-মানে বুজাই দিছে আৰু আহ মানে য লওক মন্দিৰটো মানে বহু শতাবদী পুৰণি হয় আৰু-আৰু ইয়াৰ লগতে তোমাৰ কাহিনী বা পৰম্পৰা সেইবিলাক বহুত জড়িত হৈছে আৰু।
অ সেইটোতো বাৰু হয় দিয়াচোন, মানে প্ৰত্যেকটো কাহানী বা প্ৰত্যেকটো মন্দিৰৰ পিছফালে কিবা নে কিবা এটা থাকেই। বাৰু তুমি এটা কথা, মানে তাৰে যিটো মহাপ্ৰসাদ সেইটো খাইছিলানে তুমি?
আহ কিয় নাখাম? মইতো জগন্নাথৰ যিটো প্ৰসাদ সেইটো নাখালে জানো ভ্ৰমণ সম্পূৰ্ণ হ'ব জানো তুমি কবাচোন? আৰু যি সোৱাদ ন সেই প্ৰসাদৰ, নকবা আৰু।
বৰ মানে এটা মন্দিৰত গলে অনুভৱটোৱে সঁচাকে বেলেগ ন? ক'বলৈ গলে।
বহুতেই বেলেগ মানে যিটো অনুভৱ তুমি-তুমি এনেকে মানে ফটোত বা শেষত চাই পাবা ন? তাতকে বেছি গুণে অনুভৱ তুমি যেতিয়া ওচৰলৈ যাই পাবা ন? সেই-সেইটো অনুভৱটো মানে তুমি মুখেৰে ক'ব নোৱাৰা মানে নিজে চকুৰে বৰ্ণনা কৰিব নোৱাৰা।
পিছে পুৰীত যে? মানে পুৰীত যে গ'লা তোমালোক, আন কি-কি ঠাইত ঘূৰি চাব পাৰিলা, মানে কি-কি ঠাই এনেকুৱা, ঠাই আছে আৰু চাব পাৰা তাতে মন্দিৰ মানে জগন্নাথ মন্দিৰৰ বাবেতো সকলোৱে যায় দিয়াচোন, আন কিবা ঠাই আছে নে এনেকুৱা ফুৰিব পাৰা?
অ গৈছিলো ৰ'বা, এই আমি এই কৰ্ণাটকৰ যিটো সূৰ্য মন্দিৰ আছে তালৈ গৈছিলো, মানে সেইখন ঠাইো মানে অসাধাৰণ ক'বলৈ গ'লে আৰু যিটো স্থাপত্য দেখি মানে বহুত আচৰিত হৈ গৈছিলো আৰু যি স্থাপত্য আছিল আৰু ক'বলৈ গলে বহুত মানে দেখি আচৰিত হৈ গৈছিলো আৰু।
পিছে তোমালোকতটো প্ৰথম দিনা তুমি কোৱা মতেটো প্ৰথম দিনা সমুদ্ৰলৈ গলা ন? সমুদ্ৰৰ পাৰত বহিলা বন্ধুসকলৰ লগত, পিছে আৰু পিছত গৈছিলানে আৰু কেতিয়াবা সমুদ্ৰৰ কাষলৈ?
হয় যেতিয়া আমি, যেতিয়া শেষৰ সন্ধি আছিলে আৰু আমাৰ যাত্ৰাটোৰ, তেতিয়া আকৌ গৈছিলো নদীৰ পাৰত আকৌ থিয় হৈছিলো। সেই আকৌ যেতিয়া সূৰ্যাস্তৰ সময় সময় হৈছিলে তাতে আকৌ তিনিওজন মানে বন্ধু বিলাক বহি সেই সূৰ্যয়াস্তৰ যিটো সৌন্দৰ্য্য সেই সৌন্দৰ্যটো আমি গ্ৰহণ কৰিছিলো। মানে সূৰ্য-সূৰ্যাস্তৰ সময়ত যিটো সমুদ্ৰ ন? সেই দিশয় বহুত ধুনীয়া আৰু তুমিও যাবা কেতিয়াবা বহুত ভাল লাগিব আৰু।
উভতি আহোঁতে চাগে নিশ্চয় বহুত বেয়া লাগিছিল ন তাৰ পৰা? আহিবই চাগে তোমাৰ মন যোৱা নাছিল।
এই মানে বহুতেই লাগিছিল দিয়া, মানে-মানে আহিবই মন যোৱা নাছিল তাতে যেন নদীৰ পাৰতে তাক ঘৰ বান্ধি থাকি দিম আৰু এনেকুৱা লাগিছিল। আৰু তোমাৰ কিছুমান ঠাই থাকে য'ত তোমাৰ গ'লে কেৱল মানে ঘূৰি আহে নহয় আৰু মানে বহুত স্মৃতি জড়িত হৈ থাকে মানে বহুত স্মৃতিও লৈ অ আহা যায় এনেকে পুৰি মোৰ বাবে তেনেকুৱা এটা ঠাই আৰু ক'বলৈ গ'লে।
এ এতিয়া তোমাৰ কথা শুনি মোৰে যাব মন গৈছে দিয়া, এই ঠাইডোখৰলৈ।
যাবা, নিশ্চয় যাবা কাৰণ সেনেকুৱা ঠাইত আমি যাবই লাগে। আৰু কিন্তু যেতিয়া যাবা ন, তেতিয়া যিবিলাক মানে-মানে বেছিভাগ আৰু মানে হেৰি নকৰিবা আৰু ফটোটো এইবিলাকত বেছি ধ্যান দিবা আৰু। অকল সেই বিষয়টোৰ প্ৰতি অনুভৱ কৰিবা আৰু। মানে অলপ সময় মন্দিৰলৈ মানে সমুদ্ৰলৈ ঠাইখন পৰিৱেশ উপভোগ কৰিবা আৰু। মানে সেনেকুৱা আৰু মানে উপচ উপভোগ কৰি আহিবা আৰু।
এ ঠিকেই দিয়া মানে আজিকালি কি তুমি দেখা বা কোনোবা কৰ'ৰবাত ফুৰিব গৈছে কেৱল মানে ফটো-ফটো। ফটো উঠটো বেয়া কথা নহয় কিন্তু ঠিক এটা কথা মানে কি জানানে? কেতিয়াবা আমি যদি ভ্ৰমণ কৰিব যাওঁ অকল ফটো তোলাটো নহয় নহ? সেই ঠাই যে গৈছা, তাৰ অনুভৱ কৰিব লাগিব তুমি যে ঠাইখনত গ'লে কেনেকুৱা এটা অনুভৱ পাইছা, তেতিয়াই তুমি বুজিবা বা তেতিয়াই তুমি জানিব পাৰিবা বিষয়টো যে ঠাইখন কেনেকুৱা বা ঠাইখনত ইতিহাস কি বা ঠাই খনৰ সংস্কৃতি কেনেধৰণৰ?
ঠিক কৈছা দিয়া তুমি। মানে এইবিলাকৰ কথা তেতিয়া আমি জানিব পাৰিম যেতিয়া আমি মোবাইলটোৰ পৰা অলপ দূৰত থাকি কিনে এইবিলাক যিবিলাক হেই আছে ন? এইবিলাক অনুভৱ-এইবিলাক অনুভৱ যেতিয়া আমি নিজৰ মনেৰে ল'ব পাৰিম তেতিয়া আমি এটা ভাল ভ্ৰমণ হিচাপে আৰু সেইটো গঢ়ি তোলা হ'ব আৰু। আৰু তোমাৰ জগন্নাথ মন্দিৰলৈ অনুভৱ নহ সেইটো অনুভৱ মান বহুতেই বেলেগ আৰু ক'বলৈ গলে। তুমি যাবা নহলে অতি সোনকালেই জগন্নাথ মন্দিৰলৈ, নহ'লে মোকে লগ ধৰিবা মই যাবা আৰু এবাৰ যাবা মোৰো মন আছে।
হয় দিয়া কেতিয়াবা দুটাই যাম দিয়া একেলগে নে কি কোৱা, অলপমান ফুৰি বা ঠাইডোখৰৰ বিষয়ে জানি আহিব পাৰিম তেতিয়া দুটাই বাৰু আজিলৈ নহলে ৰাখিছো নেকি এতিয়া অলপ মানে মোৰ কাম আছে অলপ মানে পিছত আকৌ কথা পাতিম।
হ'ব দিয়া ত' যোৱাৰ আগতে এইটো কথা শুনিলোৱা যে এই যে আমাৰ যিটো জগন্নাথলৈ যিটো যাত্ৰা সেই যাত্ৰাটো কিন্তু বহুতে মানে বিশেষ বিশেষ আছিল আৰু মানে এই যাত্ৰাতটো তুমি এ যে যাব খোজা ত' বা কিছুমান মানে কিছুমান মানে সেই আছে আৰু মানে সেই প্ৰচেষ্টা আছে বা কিছুমান তোমাৰ সেই আছে কাম মানে কিছুমানে যাত্ৰাটো ম লৈ কেনেকৈ যাব লাগে কেনেকৈ এই কৰিব লাগে মানে ইয়াৰ পৰা লৈ যাব পাৰে। তো তুমি যোন কেতিয়াবা যাব বিচাৰা তুমি মোক ক'ব পাৰা আৰু মই তেওঁলোকৰ লগত তোমাক কণ্টেক্টটো কৰাই দিম তুমিও সেই সুন্দৰভাৱে যাব পাৰিবা আৰু
ঠিক আছে দিয়া বাৰু ৰাখিছো এতিয়া
অ দিয়ক দিয়া